অ' অ' ভাত-পানী খাই পেলাই অলপমান এনেই আছোঁ ৰ'বা, জিৰাইছো ৰ'বা। তুমি?
অ' অ' মইয়ো আছো ৰ'বা। এই ভাত-চাত খাই উঠিলো। এতিয়া আছো আৰু অ' তোমাৰ লগত মানে আজি বিষয় এটাৰ ওপৰত অকমান আলোচনা কৰিম বুলি ভাবিছোঁ।
অ' নিশ্চয়, নিশ্চয় কোৱা, কি বিষয়?
অ' বিষয়টো মানে হৈছে এ আমাৰ এই এ যিটো মানে যুৱ প্ৰজন্মৰ এক মানে প্ৰধান সমস্যা বুলি ক'ব পাৰি। অ' নিবনুৱা সমস্যা যিটো এই আৰু মানে বিশেষকৈ যুৱ প্ৰজন্মৰ মানে এতিয়া কোন দিশলৈ গতি কৰি আছে সেই বিষয়ে অকমান আমি আলোচনা কৰিম।
হয়, ঠিক বিষয়, ভালে ভাবিছা। মানে এইটো প্ৰধান বিষয় কিন্তু।
গতিকে তুমি আ নিবনুৱা সমস্যাৰ প্ৰধান কাৰণটো তুমি কি বুলি ভাবা?
অ' প্ৰধান কাৰণ আজি-কালি চাকৰিসমূহ বহুত ওলাইছে বাৰু। মানে চৰকাৰী চাকৰিসমূহ মানে ইমান ইমান ওলাইছে।
উম।
মানে আৰু সেই আৰু মানে দুই লাখে এপ্লাই কৰিব। আৰু থাকিব মাত্ৰ পঞ্চাছটা। এই তেনেকুৱা পঞ্চাছটা মানে যদি পঞ্চাছটা লকৰ মানে হৈ যেতিয়া হৈ যায় সেই বাকী সেই সেই ৰৈ থকা মানুহবোৰৰো মানে এই নিবনুৱা সমস্যাটো বৃদ্ধি পায়। তাৰোপৰি সেই আৰু মোবাইল সমূহৰ কাৰণেও মানে বেছি অবাবত সময় নষ্ট কৰে। তাকেই ভাবিছোঁ। তুমি কোৱা।
অ' ঠিক ঠিকে কৈছা। অ' মোৰো সেই ঠিক তেনেকুৱাই মানে। আ সমস্যা মই তুমি কোৱাকিটাৰ লগত ব মানে একমত হৈছোঁ। তাৰ লগতে মানে এতিয়া আম-আ কি কয় যুৱ প্ৰজন্মই মানে ধৰা যি চাকৰি সকলোৱে মানে চাকৰিমুখী হৈছে। সকলোকে যদি চৰকাৰীয়ে লাগে তে আন কাম ব্যৱসায় বাণিজ্যবোৰ কোনে কৰিব? এনেকুৱা ধৰণৰ কথা গতিকে বাকী কামবিলাকতো সমানে কৰি যাব লাগিব নহ'লেতো আমাৰ দেশখন নচলিব।
হয়, হয়। মানে সেইটোতো ঠিকে কৈছা মানে ব্যৱসায়টো মানে কৰিব লাগে কিন্তু ব্যৱসায়তটো এনেকুৱা নহয় যে নচলিব অমুক হব প্ৰথমতে মানে অলপমান এই ভয়তটো থাকে কিন্তু তাৰে মাজত যদি ভয়তো নোসোমোৱাকৈ যদি ব্যৱসায়তটো চলাই নিব পাৰি ইমান মানে লাভ ইয়াৰ পৰা বৃহৎ বৃহৎ আজিকালি দেখিছো ব্যৱসায়ৰ সৰু সৰু ব্যৱসায় কৰা মানুহ মানে বৃহৎ বৃহৎ অট্টালিকা।
অ' হয়, হয়। অ' ঠিকেই ঠিকেই কৈছে বাৰু এক ঠিকেই কৈছে অ মই মানে হেৰি এই এই যিখিনি কথা কলা সেইখিনি গুৰুত্বপূৰ্ণ কথা কিন্তু এইটো মানে এক চিন্তনীয় বিষয় হৈ গৈছে বুলি তুমি ভাবা নে এইটো মানে আমাৰ যুৱ প্ৰজন্ম বিশেষকৈ এ তুমিও নিবনুৱা ময়ো নিবনুৱা বুলিয় ক'ব লাগিব কাৰণ কিয়? আজিলৈকে আমি একো ভাল উচিত কৰ্ম সংস্থাপন পোৱা নাই। যিহেতু মানে আমাৰ ডিগ্ৰী আছে ডিপ্ল'মা আছে তথাপিও কিন্তু আজিলৈকে আমি ভাল উচিত কৰ্ম সংস্থাপন পোৱা নাই নে কি কোৱা?
সঁচা কথা হয় হয় ঠিক কথা কৈছা মানে জিঅ' যিমানে আমি পঢ়িছোঁ কিন্তু সেই হিচাপে মানি আমি মানে এতিয়ালয় মানে সেই আৰু পোৱা নাই স্থাপন কৰিব পৰা নাই আমি নিজকে আৰু ভাবিছো সে আৰু বেছি একো নহলে ব্যৱসায়তে মানে অলপমান চকু দিলে মানে বেছি ভাল হ'ব যিহেতু বয়স আমাৰ ৰৈ নাথাকে।
ঠিকেই কৈছা ঠিকেই কৈছা এতিয়া তুমি ব্যৱসায় বুলি কওঁতে তোমাৰ ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছা অকণমান কোৱাচোন।
অ' ব্যৱসায় কৰিলে মানে কি মই প্ৰথম কথা ভাবিছো এই এণ্টাৰপ্ৰাইজসমূহ মানে আজিকালি বহুত শুনিবলৈ পাই নহয়
মানে আজি আজিকালি ডেকাসমূহ মানে এটাৰপ্ৰাইজসমূহ যিহেতু আমাৰ তা ব্যৱসায় কৰিব পাৰি শিল বালি সকলো মানে হয়, হয়। এই ৰথসমূহ হাৰ্ডৱেৰ দোকান মানে সেই এনেকুৱা মানে যদি আমি যোগাৰ কৰিব পাৰো। এই ইয়াত মানে বহুত লাভ আছে এটা বৃহৎ লাভ হয়, হয়। এ সেনেকুৱা এটা মোৰ সেনেকুৱা কল্পনা আছে।
ভাল পৰিকল্পনা কৰিছা তুমি মইো ঠিক তেনেকৈ মানে যদি এতিয়া বৰ্তমান ধৰা চৰকাৰী চাকৰি প্ৰস্তুতি চলাই আছো এতিয়া সেইটো পাও নাপ কওঁ বা ভগৱানে জানে কিন্তু তথাপিও ছেকেণ্ড অপচন হিচাপে এটা ব্যৱসায় কৰা মানে সেনেকৈ ৰাখি থৈ দিছো ব্যৱসায় কিছুমান চিন্তাধাৰা। চাওঁ সময়ৰ লগত কি হল নহয় এতিয়া তোমাক যদি মই সোধো এই মানে, ব্যৱসায় আচলতে ভাল নে চাকৰি ভাল কি ক'বা তোমাৰ দৃষ্টিৰে
দুই জেগাতে দুটাই মানে ধুনীয়াকে মানে আছে। চাকৰি কৰা মানুহ বিলাকে মানে কি চাকৰিতটো মানে ধুনীয়াকে যদি পাই যায় ধুনীয়াকে চাকৰিতটো মানে কৰি আহি পলৈ কাৰণে ঘৰত জিৰাবও পাৰি কিন্তু এই ব্যৱসায়ৰ নামত মানে অলপমান কষ্ট হয় বাৰু যিহেতু চৌবিশ তাই আমাৰ মানে মূৰত এইটোয়ে সময় থাকিব লাগে যে ব্যৱসায় নতুন কে আৰম্ভণি কৰিব কাৰণে কি কি নতুন-নতুন পদক্ষেপ লব লাগিব? স পোৱা হয় বাৰু। কিন্তু যেতিয়া চলি যায়। ইমান ইমানকে পাইচা পাই।
হয় চাকৰিতকৈ বেছি। এতিয়া তোমাৰ চাবা দেই, চাকৰিত মানে কি হয়, এটা তোমাৰ লিমিটেড বোলে আজি তুমি ত্ৰিশ হাজাৰ টকা তোমাৰ দৰমহা হৈছে ত্ৰিশ হাজাৰ ত তুমি চলিব লাগিব। কিন্তু বিজনেচত হয় তুমি নিজৰ মানে ক্ষমতা অনুযায়ী লাহে, লাহে, লাহে, লাহে বঢ়াই আজি যদি তোমাৰ এহেজাৰ ইনকাম হৈছে, কালি তাৰ পাঁচ হোজাৰ হব, পৰহিলৈ দহ হাজাৰ হ'ব। সেই হিচাপে তুমি বঢ়াই, বঢ়াই গৈ থাকিব পাৰিবা বিজনেচত মানে, কামৰ কোনো লিমিট নাই।
সঁচা কথা হয়, হয়, হয় সৰুৰ পৰা গৈ পেলাই ইমানমান ডাঙৰাৰ পায়। আমি ধৰিবই নোৱাৰো কিন্তু মানে আৰু চাকৰি চাকৰিতটো আৰু সেইয় আৰু। এই লাহে, লাহে দৰমহটো বাঢ়ে এবছৰ দুইবছৰৰ ভিতৰত।
এজনে মানে মই কোৱা শুনিছিলো দেই। এ কোনোবা ডাঙৰ মানুহ যে চেলাৰিতটো মানে যেতিয়া চাকৰিত সোমাই, চেলাৰিত টো মানে দৰমহাটো এটা মানে ড্ৰাগছৰ টাইপৰ। সি মানে নিচা টাইপৰ মানে সেইটোলৈকে ৰখি থকা যায়। কেতিয়া আহিব কেতিয়া আহিব দৰমহাটো আহিলেহে খৰচ কৰিব পাৰিব। এতিয়া ব্যৱসায় হলে তোমাৰ মানে চিন্তা নাই তোমাৰ আজি ব্যৱসায় কৰিছা তোমাক আজি তুমি কোনোবাই তুমি কামত গ'লেও, নগ'লেও তোমাৰ মানে এমপ্লয়ে তোমাৰ কাম কৰি থাকিব। কিন্তু তুমিটো পইচাটো তোমাৰ পাবাই।
পাম, পাম, পাম সঁচা কথা হয়, হয় এনেকুৱা এখন মানে নিজকে সংস্থাপন কৰিব পাৰিলে, সেনেকে ব্যৱসায় এজনত
উম, উম হয়। আৰু মানে এতিয়া কথাটো হৈছে কি, আমি অসমীয়া মানুহবোৰে ল'ৰাবোৰে বুত একেদিনাই ডাঙৰ ব্যৱসায় কৰিব বিচাৰে।
অ, সেইটো কিন্তু এটা মানে সেই আৰু বেছি ডাঙৰ কোনো দেখিব নালাগে।
মানে সৰুৰ পৰাই যাব লাগে হয়নে? শূণ্যৰ পৰাইতো কোনবা ডাঙৰ হয়।
অ, শূন্যৰ পৰাই আৰম্ভ কৰিব লাগে।
শূন্যৰ পৰা আৰম্ভ কৰি লাহে, লাহে, লাহে, লাহে বঢ়াই থাকক। মানে, এতিয়া যদি তুমি যদি তোমাৰ পইচা হাতত নাই, একেবাৰে তুমি যদি ধাৰ ঋণ লৈ, এসোপাহ টকা ইনভেষ্ট কৰি দিয়া। আৰু যদি সেখিনি ডুবি যায়। তেতিয়া কি হব? হয়নে। উম, উম গতিকে তুমি যিখিনি ৰিস্ক ল'ব পাৰা, আৰম্ভণিতে কম টকাৰে তুমি আজি দুহেজাৰ টকা দি কৰা। বা পাঁচ হাজাৰ টকা দি কৰা। লাহে, লাহে বঢ়াবা। যদি তোমাৰ চলে।
হয়, হয়, হয় সঁচা কথা হয়, হয়, হয়। এনেকা যদি সকলো যদি ভাবি লয়।
অ, অঁ কোৱা।
সেনেকে যদি সকলো যদি ভাবি লয় মানে, নৱপ্ৰজন্ম বিলাক আজি হয়তো দেশখন মানে অলপমান হয়তো ওপৰত থাকিলে।
উম, এতিয়া এতিয়া তুমি চাবা এই আমাৰ আমেৰিকা, চাইনা, জাপান সেইবোৰতো কিমান উন্নত দেশ। তাতেতো, হয় তাতেতো এনেকুৱা ধৰণৰ আমাৰ নিবনুৱা সমস্যাটোতো নাই কি জানি?
নাই, নাই, নাই একেবাৰে নাই। তাতে মানে সেই আৰু শুন্য বুলিয়ে ক'ব পাৰা।
উম উম
সকলোৱে নিজৰ নিজৰ কামত লাগি থাকে সৰু সৰু দোকান এখনৰ পৰা ইমান ডাঙৰ দোকানলৈ মানে হৈ যায়
উম উম
উম সেই আৰু লাজ লাজ বুলি একো নাই আমাৰ আমাৰ ইয়াৰে মানে অসমৰ মানুহ মানে লাজ কৰিব খোজে আৰু ব্যৱসায়নো কি হব?
অ
এনেকুৱা মানে এটা মনৰ ভাৱ আহি যায় ন
হয় হয় ঠিকেই লাজ কৰিব নালাগে কামত সৰু বৰ নাই বুলি কয় হয় নে?
অ সেইটোৱেতো লাজ কৰিব নালাগে ইমান ধুনীয়াকৈ কৈ যাব লাগে সৰুৰ পৰা ইমান ধুনীয়াকে ডাঙৰ হৈ যায়
উম উম
সেইটোৱে এইটোয়ে মানে ক'ব খোজো
অ আৰু এই মানে এতিয়া চৰকাৰী চাকৰি ক্ষেত্ৰত চৰকাৰেও মানে কিছুমান এনেকুৱা উদ্যোগ উদ্যোগ খুলিবলৈ মানে আহ সাহায্য প্ৰদান কৰিছে নহয় যেনে ধৰা আত্ম নিৰ্ভৰ আঁচনি এনেকুৱা ধৰনৰ আঁচনিৰে মানে নতুন যুৱক যুৱতীসকলক মানে বহুত এক আহ আৰ্থিক অনুদান প্ৰদান কৰি তেওঁলোকক মানে ব্যৱসায় কৰিবলৈ মানে উৎসাহিত কৰিছে এই ক্ষেত্ৰত তুমি কি কবা চৰকাৰ
উম ঠিকে ঠিকে চৰকাৰে এইটো ভাল পদক্ষেপ লৈছে যিহেতু আমাৰ মানে কি নিবনুৱা সমস্যাটো ইমান বাঢ়ি গৈ আছে কিবা হ'লেও যদি অলপমান সকাম দিছে মানে সেই তাৰে উপৰি আঁচনিসমূহ ওলাই পেলাই মানে এটা ভাল পদক্ষেপ লৈছে কিন্তু এইটো কিছুমানে মানে হতাশাত ভুগি যায় যে পইচা নহ'লে কি হব কি হ'ব কিন্তু সেই সে টোৰ পৰা অলপমান হয়তো স সকাহ পাইছে
হয় হয়
এইটো মই ভাবো
হয় হয় ঠিকেই মানে চৰকাৰে এনেকুৱা ধৰণৰ পদক্ষেপ ক্ষেপসমূহ আৰু ল'ব লাগে হয়নে যাতে আমাৰ উদ্যোগ স্থাপন কৰিব বিচৰা উদ্যমী যুৱক যুৱতীসকলে যাতে তে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে সকলোৱে যাতে ধৰা চৰকাৰী চাকৰিৰ বাবে আশাত বহি নাথাকে
উম হয় হয় কিছুমানে এনেকুৱা হয় যে পঢ়িয়ে থাকে পঢ়িয়ে থাকে কাম বন কাম একো নকৰে এই চৰকাৰী চাকৰিতে মানে ৰখি থাকে কিন্তু সেয়ে নহয় বয়স পাৰ হৈ যায় সেইটো কি কৰিব তাকেতো
উম উম
এইটো মানে সেনেকুৱা কৰিব নালাগে সৰু সুৰা কাম হৈও মানে নিজকে সংস্থাপন দিব লাগে একদম
হয় হয় ঠিকে কৈছা মানে প্ৰশাসনটোৱে মানে এতিয়া ধৰা এই চিন্তা ধাৰাটো আঁতৰাব লাগিছে আমি অকল চৰকাৰী চাকৰি পালেহে মানে আমি সুখী হ'ম বা আমি চৰকাৰী চাকৰি পালেহে আমি কৰিম নহ'লে তাৰ বাহিৰে বেলেগ কাম নকৰোঁৱে
হয় এইটো এটো মনৰ ভাৱ হয় হয় হয় আৰু এই আজিকালি ডেকাসমূহ দেখিছাই মানে এই আকৌ এইবিলাক মানে নিচা জাতীয় বস্তু খাই পেলাই নিজকে নিজে শেষ কৰি দিয়ে
উ উ উ
এইটোৱে মানে তেওঁলোকৰ বাবে মানে এ চিন্তাৰ বিষয় আৰু
হয় হয় ঠিকেই কৈছা আ সেইবোৰ নিচা জাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকি মানে ধৰা নিজকে কেনেদৰে যদি নতুন নতুন এতিয়া এ আই আহিছে এ আইৰ কথা জানাই এ আইছ কে শিকিব লাগে নে কি কোৱা?
হয় হয় হয় নিশ্চয় সেইটো মানে ইমান ধুনীয়া এটা সুযোগ আহিছে এ আই। তাৰ ওপৰি ইমান চাকৰি ওলাইছে তাৰ বাবে মানে সঁচাকে ভাল এটা দিশ আৰু।
উম উম উম ঠিকেই তেতিয়াহ'লে বন্ধু তোমাৰ লগত আজি মোৰ এই বিষয় আলোচ চনা কৰি খুবেই ভাল লাগিল। আমি পাছত আলোচনা কৰিম ভালদৰে। ইমানতে আজি সামৰিছো ধন্যবাদ।
ঠিক আছে অঁ হয়।